অ কি কৰিছে।
অ আই ম- চাহ কাম বাকী বাকী মই বোলো এওঁলৈ ফোন এটাও কৰো।
ভালেই কৰিছে ভালেই কৰিছে জানানে মই যে মাহঁতক আৰু কৈ। কৰিবলে পৰা নাই বোলো হেৰি এইটো কি বুলি কয় চাহ খাব নালাগে দেই ইমান গৰমত কি- লে ন কিন্তু মাহতে নামানে আও। মোৰ যে খাবলৈ মন যোৱা নাই মোক যুৰ জবস্তি দিবলৈ আহিছে পাই।
এ নহয় অ যিমানেই গৰম নহওক কি জানা। চাহকাপ আমি কানিয়া মানুহ যে।
চাহৰ কাৰণে এ তাকে আমাৰ আইতাই আগতে নিজে বাতিত। খাই আমাক সেই প্লেট খত বাতিৰ তলত মানে আইত গৰম বাতিটো গৰম বুলি। কাঁহৰ বাতিত দিয়ে যে সেইটো কাৰণে প্লেট এখনো দি দিয়ে লগত। সেই প্লেট খনত বাকি পেলাই আমাক দিয়ে তেনেকে খুৱাওঁতে খুৱাওঁতে আমি কানিয়া হৈছিলো আমাৰ ঘৰ গোটেই ল'ৰা ছোৱালী বোক তেনেকে খোৱাই খোৱাই কানিয়া হলো চাহৰ কানিয়া।
তেনেকুৱা আমি আইতা আইতা ভাগৰ চাহকন খাবলৈ গোটেই কেইটাই আজি আগতে থোপ বান্ধি ৰখি থাকো।
অকল চাহে নে মোৰ কথা এটা মনত পৰিছে। আমাৰ দেউত- তাই তামোল যেতিয়া খুন্দি খাইছিলে,
অ
আমাৰ তেতিয়া মোৰ ল'ৰাটো অলপ সৰু হৈ আছিলে। ওচৰত গৈ বহি থাকে। খুন্দা তামোল খাবলৈ। এতিয়া কিন্তু সি তামোল এখনো নাখায়। তেতিয়া মানে কিবা এটা ফুৰ্তি চখ
তাকে তাকে এই নহয় ককা আইতাকৰ প্ৰতি মৰমটো অকন বেলেগ নহয়।
আৰু এটা কথা এ আমাৰ দিনত মিক্সিও নাছিল নহয়।
অ অ
যেতিয়া দেউতাৰ দাঁত কেইটা মানে কেইটামান সৰিছে আৰু ধৰা
হয়।
খুছিলে এ সকামলৈ যায় নহয়। তেতিয়া আকৌ আমি প্ৰসাদবোৰ আমি চবেই খাব পাৰো দেই। এতিয়াহে খাব নোৱাৰো বিভিন্ন পেটৰ সমস্যা
আৰু এই হেৰি এইটো কি কয় প্ৰসাদত প্ৰটিন বেছি হৈ যায়। সেইকাৰণে মানুহে আজিকালি খাব নোৱাৰা হ'ল।
সেইটোৱেটো তাৰপিছতে দেউতাই কি কৰে খুন্দনাটোত খুন্দে গম পাইছা নাই খুন্দি মায় খুন্দি খুন্দি বাতি এটা উলিয়াই দিব যে আ চাদা সৰহকৈ আকৌ দি দিয়ে মানে সেইকণ খুন্দনাটোত অকমান ৰাংচিয়া ভাৱ এটা থাকে। তামোল খুন্দা যে
অহ
খুন্দা খুন্দনাটো ধুই নলয় তাতে মোহাৰি পেলাই তাত এইখিনি খুন্দি তাৰ পিছতহে ধোৱে সেই যে ৰাং- বৰ মানে কি মিঠা বুলি কৈছো তোমাক মই সেইখিনি খাবলৈ। তুমি মোৰ মানে সেইটো এতিয়াও মুখত লাগি আছ-
হয় হয় হয় কেতিয়াবা কিছুমান বস্তুৱে বহুত মুখত লাগে। বহুত লাগে।
নাজানা সেই প্ৰসাদখনন যে খুন্দনাত শুনা প্ৰসাদ
আপুনি আগতে এই কফু খাই নে কফু গছৰ যে কিবা এডাল থাক-
আমাৰ ঘৰত আছিলে।
সেই বস্তুটো মই নোপোৱা হলো গম পাই নে মোৰ বহুত ভাল লাগে এতিয়া আছে নে বাৰু?
এতিয়া মই চাবলৈ দিব লাগিব ৰ'বা পাছফালে
আপুনি কেতিয়াবা পালে মোক দিবচোন দেই মোৰ বহুত খাবলৈ মন যায়।
এ তেতিয়া দিনত মানে মই এল পি স্কুলত পঢ়ি আছো তেতিয়া
অহ
অ ৰবা এতিয়া লগৰ এজনী ঘৰ মানে গাওঁ খনৰ মাজতে আৰু ধৰা আমাৰ পৰা এহ তিনি গছ মান যাব তিনি মিটাৰ চাৰি মিটাৰ মান যাব লাগে মানে বেছিও দূৰ নহয়। এই কি তিনি মিটাৰহে আহিছে কিবাহে কৈছোঁ হেৰি এ মই এতিয়া তোমালোকক মিটাৰত কলে নহব ৰ'বা আধা কিলোমিটাৰ ধৰা।
অ ঠিক আছে ঠিক আছে।
অ কিমান। কিমান মান যাব লাগে একেখন গাঁৱতে কিন্তু দেই তাৰ পিছত আমাৰ ঘৰৰ পৰা যাব লাগে তাহাঁ
যাব লাগে অকনমান অহ
তাৰপিছত তাই স্কুললে কি আনে সিহঁতৰ বাৰীৰ পাছফালে সেই কৰ্ফুৰ যে ঠাৰি এটুকু এটুকু ‍ লৈ আহে তেতিয়া দিনত মানে সেইটো ইমানেই ভাল পাইছিলোঁ
অহ
গোন্ধ
গোন্ধ গোন্ধ অ মোৰ যে এতিয়াও মুখত লাগি আছে নাক ত লাগি আছে মই কি কৰো বাৰু মোৰ বহুত মন যায়।
মানে ঘৰত মাইনা বুলি মাতে কাৰণে মানে আমি মাইনা বুলিয়ে মাতো আৰু তাৰপিছতে ক'ম আৰু দেই ঐ কাইলৈ বা এনেকে দিন এটা দিওঁ আমি তিনজনীমান আমাৰ লগৰে আৰু ওচৰে পাঁজৰে গোটেইকেইজনীৰ কথা নাম হা গছজোপা ডাঙৰ মানে এটো কি গছ বুলি কয় ৰ'বা উম এ হালধি পাততকে মিহি কিন্তু
অ সেইটো গুৰিতো ন আমি যোনটো
অ গুৰিটো গুৰি গুৰি়টো তাৰপিছত তাইক মানে কৈ থওঁ ঐ অমুক দিনাখন তহঁতৰ ঘলে যাম তই কিন্তু কৰ্পোৰ কাটি থবি মানে আমি কফু কফু ক কফ কাটি থলো কাটি থবি তাৰপিছত যাম যে তেতিয়া চাহ তাহ দিয়া চিষ্টেম নাই মানে এইবিলাক জানা যাওঁ যে একেখন গাঁও একেটা চুবুৰীৰ নিচিনাও হয় বাৰু
সবৰে নিছেনা নহৈ আও
তাই চিধা পাছফালে তেতিয়াতে মাতৃ ঘৰ আছিলে তাহাঁতৰ তাৰপিছত পাছফালে ঠিকে তাই পুকৰে পুকৰে আমিও যাওঁ বুলচোন ক'ত আছে চাংগ কহ তাৰপিছত কাটি গোট গোটেই কেইজনি থেপা থেপ লগাও আমি কাটি পেলাই যে দিয়ে সাঁচি খাচি থৈ পেলাই খাওঁ তাৰ পিছত এদিন দেউতাই দেখিলে এ কি কি কথা কওঁতেই কৈছে অ হয় নেকি তেওঁলোকৰ ঘৰত আছে যদি মই লৈ আহি আহি পেলাই দিলে একে এদৰে এডৰা বুলি কৈছো তাৰপিছত যেতিয়া ডাঙৰ হল দেই এল পি স্কুল হাই স্কুল স্কুল গলোঁ কলেজ গলোঁ কমান্বয়ে দেখোন সেই বস্তুটোৰ প্ৰতি মানে ইণ্টাৰেষ্ট নাইকিয়া হৈ গ'ল বেয়া পোৱা হৈ গ'লো
অ আপুনি আপুনি বেয়া নাপাব বেয়া নাপায় যদি আপুনি চাবচোন ঘৰত আৰু চাই পেলাই পাৰিলে আপুনি পুলি এটা আনি আপোনালোকৰ তাত ৰুই থব মই দেউতা গলে আপোনাক কৈ দিম।
অ গ'লে গ'লে মোক আৰু এগৰাকী মানুহে কৈছে তগৰ আছে যে তগৰ ফুল মানে যিটো অৰিজিনেল একে আচল তগৰটো তগৰ কেইবিবিধি থাকে এটা একদম মানে সেইটো কি আৰু গোন্ধটো মানে তোমাক কি কম আৰু এক একেবাৰে নহয় কিন্তু মানে কি একদম মই এতিয়া শব্দতো বিচাৰি পোৱা নাই কবলৈ
তগৰৰ গোন্ধটোতো বৰ বেলেগ ধৰণৰ সঁচা
তুলনা নহয় দেই। তাৰপিছতে এ সেই বৌজনীয়ে কৈছে, কৈছে আছে, আছে।
বহুত ধুনীয়া।
যে অ। এ তেতিয়া বৌজনীয়ে ক'লে কৈছে হেৰি তোমালোকৰ তাৰ পৰা তগৰৰ দাল এটা লৈ আহিবা অলপ হেৰি চাই পেলাই। পুৰৰ, মই সেইটোও মানে আনিব লাগিব। কৈ থৈছে যেত
এতিয়া আমাৰ ইয়াত কপৌ আছে। কপৌ ফুলিলে আপুনি দেখিলে কব। পৰা বিশ্বাস নকৰিব, ইমানেই কপৌ ফুলে। আপুনি বিশ্বাস কৰিব। মই এবাৰ গন্তি কৰিছো কমেও পঞ্চাছ পাহ মান ফুলিছে কপৌ এই বছৰ।
ৰবা, ৰবা তোমালোক মই এটা ভাল কথা শিকাই দিছো। মই মানে সিদিনা অলপ আমাৰ মোৰ দাদা এজনৰ, তোমাক কৈছিলো নেকি? তাৰমানে হেৰি বেমাৰে হৈ আছে আৰু। তাৰপিছত আমি সেইকেইদিন মানে যোৱা মাঘৰ বিহুৰ পৰা দেই। আমি ধৰা কি বোলি কম মাহটোত আমাৰ চাৰি, পাঁচ বাৰ মান যোৱা হয় মানে। খবৰ লবলে। আমি গোটেই কেই ভাই-ভনী কেইজনী লগ লাগি লাগি আমি ফোনতে কথা পাতো যে ব'ল তালে যাওঁ আৰু দাদাৰ
মনটোও ভাল লাগে।
আৰু আমি গলে সি সাহস এটা পায়। আমাৰ মানে কি লৰা এটাই। আমাৰ ঘৰৰ মোৰ দাদা তাৰপাছতে আমি ছোৱালীকেইজনী মানে। তাৰ পিছতে, অহঁ কৈছোঁ তাৰ পিছতে কি হয়, গৈছো যে তাপিছত গৈয়ে মাতি নি পেলাই কৈছে জানা, তেতিয়া ব'হাগ বিহু বহাগৰ বিহু পাৰ হৈ গৈছে অহ এদিন যাওঁ এ বৌয়ে কৈছে মই পাছফাললৈ নেকি ওলাই গৈছোঁ। অ বৌ আপোনালোকৰ হেৰি এইটো কপৌফুল নেকি? কৈছে ই আই বুলি কৈ হাঁহিছে। মই বোলোঁ কিয় হাঁহিছে? কৈছে মোৰ বাৰীৰ পৰা পইচা পাইছো মই। মই বোলো কি পইচা পাইছে? এ কৈছে মই আৰু কোনোবাই কোনোবাই খুজিবলৈ আহিছিলে আচল অৰিজিনেল কপৌ ফুলটো চব চবেই বিচাৰে নহ।
চবেই বিচাৰে অহ।
ধৰা এইবিলাক মানে আৰ্টিফিচিয়েল বিলাক লগাই নহ।
লগাই, লগায়। নাপায় কাৰণে অহ।
সেই কাৰণে। তাৰ পিছত কৈছে মানুহ এগৰাকী বোলে গম পালে বৌৰ মানে ফ্ৰেণ্ডৰ নিচিনা আৰু। এ গম পাই বোলে ইছ ৰাম আপোনাৰ তাত কপৌ ফুল আছে, মইতো নাজানো। আপুনি কাকো এনে নিদিয়ে যাতে দেই। বৌৱে বোলে হাঁহিছে। ইয়াই ঘৰত থকা বস্তু কিনো হয়? বিচাৰিলেতো দিমে। কৈছে একেবাৰে নিদিব। মই মানুহ লৈ আহিম। কিমান দিমান আপুনি জানেনে? এশ এশকৈ বোলে পাঁচপাহ বেচিলে। একে হাঁহিত থাকিব পৰা নাই কৈ পেলাই। মই বোলো পাচশঁ টকা এটা পালোঁ অহঁ তাৰ পিছত দাদাই শুনিলে। কি আছ ৰিত এনেকে বুলি কয় মই ভিতৰলৈ সোমাই গৈছো। বাইদেও আছিলে। অ বাইদেউ শুন, শুন চোন। বৌৱে কপৌফুল বেচিছে। আমি মানে আচলতে নুশোনা তেনেকে
নুশুনা, নুশুনা। আমি আগতে গাঁৱৰ এঘৰ দুঘৰত থাকিলে আমাৰ চবতে থাকা আৰু আমিয়ে আমাৰেই আৰু সেইজোপা বুলি ক'ব পা
কেলেই নহয়। তাৰ পিছত বৌৱেও ভাবা নাছিলে, সি মানুহ গৰাকীয়ে আজি সেইবোৰ চব মানে ব্যৱসায়িক হৈ গল মানুহ খিনি। তাৰ পিছতে তেতিয়া মই এইবাৰ বৌক শিকাই থৈ আহিছোঁ। মই বোলো বৌ আপুনি এটা কাম কৰিব। আপুনি বৌ মানে ফুলৰ প্ৰতি বহুত চখ ফ্ৰনটৰ মানে যিখিনি ঘৰৰ সম্মুখৰ গেটখন খুলিয়ে মানে এই ইমানেই ভাল লাগে নহয়। মানে কি ক'ম আৰু। তাৰপিছত এই বৌক কৈছোঁ বোলো আপোনাৰ যেতিয়া এনেও হাতখন ভাল। আপুনি এইবিলাকত লাগি থাকে। আপুনি এইটোকে অলপ বেছিকে বহাওঁকচোন। আপুনি অহা বছৰৰ পৰা কিন্তু এইটো এটা ব্যৱসায় হিচাপে লওঁক। তেনে কৈছো বৌয়ে কৈছে নাই? মই ভাবিছো কাৰণ এইবাৰ মানে পাঁচশ টকা হলেওঁতো পালে অহ নিজা হাতে কিবা
কপৌফুল মানে ইমান সহজ নহয় হোৱাটো।
নহয় হৈছে যেতিয়া আৰু বোৰহাটত চব হয় বহুত চব, অমিতা, যেনেকে অমিতা লাগিছে মইতো তেনেকে অমিতা লগা দেখাই নাই কতোঁ।
অহ, অহ আপুনি আমাৰ ঘৰত অমিতা বুলি কওঁতে আমাৰ ঘৰত। জানেনে আপুনি গছজোপা তলৰ পৰা লাগিছে এনেকুৱা আমাৰ। তাহঁতৰ ঘৰত মানে এজোপা অমিতা আছে। আপুনি বিশ্বাস কৰিব। পাঁচ কেজি ছয় কেজি মানলৈকে হয় চাগে এটা অমিতা বেছি। বেছি হ'লেও কম নহ'ব মানুহে বিশ্বাস। কৰিবলৈ টান হব কিন্তু সচাঁকে হয় এই মানুহ এজনে যে সেই বাহিৰৰ পৰা ক'বাৰ পৰা আনা অমিতা যে সেইয়া বুলি ভাবি। আৰু ঘৰতে পকে মানে কৈছোন আপুনি। বিশ্বাস কৰক মই এবাৰ কাটিছো নিজ হাতেৰে কাটিছো মোৰ এক হাত পুৰা এক হাত অমিতাটো।
মই জানো আছে বুলি এ এ অ' এই এবাৰ মানে ভাদ্ৰ মাহত এ মই ভাদ্ৰ মাহত। মানে আমাৰ আজিকালি কি কৰে। নামঘৰ বিলাকত খাই আৰু কিবা কিবি ন ৰুটিয়ে হওক বা এনেকুৱা।
অ'
তাৰপিছতে মই সেইদিনাখন ৰুটি চব্জি খোৱা বুটৰ দালি। তাৰপা মোক কৈছে আপুনি স্কোৱাচ বা এইটো অমিতা কিনি আনিব দেই তাৰপা এওঁ কৈছে। ছিলে আকৌ হেৰিলে এইটো মানে এ কিবা ব্যৱসায় কামত মানে হেৰি লৈ গৈছিলে এইটো নগাঁও ছাইডে গৈছিলা। তাৰপৰা মই সন্ধয়াৰ সময়ত তেতিয়া কৈছে পাছদিনাখন আছে মই বস্তু চব চম্জাই দিলো। মানে ওচৰৰ মানুহে ঘৰতে। তাৰ পিছতে মোক যেতিয়া ক'লে বোলে। বুটৰ দাইলত দিলে ভাল লাগিব এনেকে বনাব বুলি কলে মই ফোন কৰিলো মোৰ স্কোৱাছ অমিতাৰ কথা কৈছে এওঁ আহি থাকোতে ৰাস্তা কাষতে গাঁৱলীয়া মানুহৰ কিন্তু ৰাস্তা কাষতে অমিতা দু তাত দুই কেজি তাৰপিছত দুটা অমিতা আনিছে দুই কেজি গম পাইছে নাই। তাই চ অ' তাৰপিছতে যে অমিতাাকেইটা মই ফোন কৰি দিলো বোলো তুমি বাহিৰ বাহিৰে দি থৈ আহা দিবলৈ যাওঁতে বোলে যোন ঘৰ দিছেগ গোটেই মানুহ আৰু দুজনী বহি আছিল কৈছে কি হৈছে অ' মোৰ ভুল হৈছে নেকি? পৰিমাণটো মানে ওজনটো। কোৱাাতো তাৰমানে বহুত হৈছে অমিতা ওজন আছে নাই তাৰপিছত চবেই মানে কোৱা মতা কৰিছে। পাছদিনা যে মই গৈছো চব খালি অলপ। গা সেকীয়া হৈছে তাকে ইজনীয়ে কৈছে। মোক গুটি দিয়ক সিজনীয়ে কৈছে মোকো গুটি দে মই তেনেকেই বনালো। চাই আছো
তাৰপাছত এ গুটি কেইটা জানানে মোৰ ইয়াতো আছে। দুটামান আমি আমাৰ ঘৰতে আছে মানে। তেনেকুৱা বৰ্তাহতৰ ঘোৰৰ
দি থবা দি থবা আমাৰ দিছে। শচেতাৰে এ ৰাখ কলি হৈছে
বাৰু দিয়ক বুজিছে। বহুত কথা পাতিলো এতিয়া। সন্ধিয়াই হ'ল এইয়া আন্ধাই হ'ল।
যোৱা যোৱা।
ঠিক আছে হ'ব।